অ ভালনে তোমাৰ?
অ ভালেই ভাল-
অ ভালে দিয়া।
অ হেৰি কাপোৰ বৈ আছ। নে এতিয়া। কি কি কাপোৰ লগাইছ এতিয়া?
মই এতিয়া হেৰি চাদৰ মেখেলা আছে চেইদ কাপোৰ যে, আজিকালি ওলাইছে যে নতুনকে,। সেইৰি কাপ কিবা টৰ্চ সূতা এটা ওলাইছে যে সেই টৰ্চ সূতাটো লগাইছোঁ মানে
টচ সূতা টো লগাইছা ন
অঁ তচ সূটাটো
গোটেই খিনি কাম খিনি হৈ আছে বব হৈ আছে আৰু মানে
অঁ ববহ হৈ আছে আৰু ৰেডি কৰি থৈ দিছোঁ মানে এখন অঁ বিক্ৰীও কৰোঁ
অঁ
কাপোৰ বৈ পেলায় কাপো বৈ বিক্ৰী কৰোঁ এযোৰ মানে বেলেগ কাপোৰ মেখেলা লগাইছিলোঁ যে সেই মেখেলা এখন আছে সেইখন বৈ আছে ছো তাৰ পিছত বৈ থাকোতে এইখিনি আকৌ ৰেডি গৈ থৈ দিছোঁ আৰু সেইখন কাটি পেলাই এইখন লগাই ল'ম আকৌ
অ শ খন শেষ কৰি এইখনত মানে হাত দিবা আৰু মানে ইখনৰ পিছত সিখন মানে লাগিয়ে থাকে আৰু কামো ন অ সেই টচ টচ খুতটো বুলি যে কৈছা স সেইটো যিটো মুগাৰ নিচিনা দেখে সেইটো আৰু
অ সেইটো মুগাৰ নিচিনা মুগাৰ একে মানে দেখি শিকিবলৈ
দেখিবলৈ তাকে তাকে অ হেৰী সেইবোৰ তুমি বিক্ৰী কৰিলে কেনেকৈ কি কৰা বিক্ৰীটো কেনে কি হিচাপত কৰা
সেইবোৰ মানে এতিয়া অ ফুল বাচি পেলাই ফুল যেনেক লগোৱা হয় আৰু কিছুমানে অৰ্ডাৰ দিয়ে যে সেই কৰিবলৈ এনেকোৱা ডিজাইন লাগিব সেই ডিজাইনটোৰ ওপৰত মানে পইচাটো লওঁ আৰু
অ মানে ডাঙৰ ফুলত পইচাটো
অঁ বেছি হয় সৰু ফুলত পইচাটো কম হয় অঁ
এনে উকাকেওতো বোৱা চাগে অ উকাকে বলে সেইযোৰ এক্সট্ৰা দাম হয় আৰু কম হয় দামটো
বম হয় তেতিয়া কোনোবাই দেখিলে বা গম পালে হেৰি কৰে যে মোক উকাকৈ লাগিব বুলি ক'লে তেতিয়া উকাকৈ বৈ দিওঁ
উকাত উকাত এম্ব্ৰইডাৰিং কৰি লয় নহয় তেনেকে বনাই নিজৰ ইচ্ছাামতে বনাই লয় চবৰে চখ বেলেগ বেলেগ নহয় জানো অ তাকে
তেনেকে এনেই আগতে বেলেগ কাপোৰ বিক্ৰী কৰো
অ এ এ এইযোৰ এতিয়া যে টৰ্চ যে লগাইছে এবাৰহে লগাইছে নে নে
এইবাৰ প্ৰথম লগাইছোঁ ওচৰত মানুহে লগাই থকা দেখিছোঁ যে এইবাৰ বোলো ময়ো লগাই চাওঁচোন
অ প্ৰথম আৰম্ভ কৰিবা আৰু নহয় দিয়া এইটো কৰিব পাৰিলে বহুত ভাল আৰু তুমি আজি টৰ্চটো লগাইছা ন কাইলে তুমি কাইলৈ তুমিটো অৰিজিনেল
অৰিজিনেলটো লগাব পাৰি ঘৰতে মানে বেছি বেছি লগাব নোৱাৰি ইয়াত যেনেকৈ এতিয়া মই ছজোৰ সাতযোৰ লগাইছোঁ সেই টৰ্চযোৰ মানে পিয়ৰ টৰ্চটো বা হেৰিটো কেঁচা পাত তেনেকে যে লগাই নহয় মুগাৰো নহয় আৰু কেঁচা পাত যে নুনী সূটা কয় যে সেইটো মানে বেছি লগাব নোৱাৰি আৰু অকণ কমকৈ লগাব পাৰিম আৰু
অ আৰু কি হয় হেৰি যে সূতাবোৰ ন নষ্ট হয় বুলিও দামী সূতা নহয় নহয় জানো সেইবোৰ অ বেছি লগাবলৈ দিগদাৰ হয় উম উম একো নাই দিয়া তুমি ধৰা কমকে লগালা ন কমকে লগাই সেইখিনি বিক্ৰী কৰিলা তাৰপিছত তুমি আকৌ তেনেকৈ কৰিব পাৰা
সোনকালে সোনকালে ওলাব
সোনকালে সোনকালে ওলাবও আৰু এলাহো নালাগে এসোপাও ববলে এলাহ টো আহে ন এ কৰিম ৰহ তেনেকুৱা কিন্তু এইকেইযোৰ হ'ল তুমি আৰু মানে বিভিন্ন ৰঙত লগাব পাৰা
অম
নহয় জানো
যেনেকুৱা আহিছা তেনে পোৰা লগাব পাৰোঁ মানে অঁ বেলেগ বেলেগ আকৌ কম কমকে লগালে মানে সোনকালে হয় যে
অ ভাল মনটো ভাল লাগে সোনকালে হ'লে কাম বিলাক এনেও মনটো ভাল লাগে উম তাকে
মাজতে গামোচা লগালোঁ অঁহ তেনেকে আকৌ মাজতে ল'ৰা পৰীক্ষা হ'লে তেতিয়া বন্ধ দিওঁ আৱ
অ সেইকেইদিন টো তুমি নোৱাৰিবাই বাৰু সেই ল'ৰা ছোৱালীৰ লগতো লাগিব লাগিব দিয়াচোন অকমান
তাক এতিয়া স্কুল পঠিয়াই লোৱাৰ পিছত মানে এনেই থাকিব লগা হয় সেইকাৰণে নে হাল খনকে বৈ থাকিলে ব্যস্ত থকা যায় অঁ তাৰ মাজতে আকৌ কাপোৰ চিলাই কামো কৰি থাকোঁ নিজৰে চিলাওঁ বাৰু বেলেগৰ বেলেগৰ হেৰি নক কৰোঁ
অ তেনেকে তুমি কাপোৰ ধৰা অ নিজে কৰা নহয় আজি তুমি নিজৰ কাপোৰ খিনি কৰিছা কিন্তু কাইলে তুমি তেনেকে বেলেগৰ যেতিয়া কাপোৰ চাপোৰ এনেকে ববা, ন বোলে মই
অ চিলাও তেতিয়া মই সেই তেনেকে চিলাই কৰি দহি বাতি কৰি দি পঠাও আৱ অ তেনেকে বোলে বেলেগট চিলাব বলৈ নেযাওঁ ত' হেৰি আপুনি বা তুমি চিলাই পেলাই দি দিবা মই লৈ যামহি তেনেকে দিওঁ
নহয় তাকেইতো আমি এতিয়া চবেইটো চাকৰিয়ে কৰি পেলাই যে চলিব পাৰিম সেইটোতো কথা কথা নহয় ন নিজৰ হাতৰ বিদ্যাটো থাকিলে নিজেও এনেকে এতিয়া চোৱা তুমি মই এটা কথা কৈছোঁ তুমি এতিয়া এনেকে কৰি আছা ন কিন্তু যিটো তুমি কষ্ট কৰি পেলাই যিটো পাইছা সেইটোতো তোমাৰ নিজৰে কাকো একো দিবও নালাগে কৰিবও নালাগে ন অ সেইটোয়ে সেইটো কাৰণে একো নহয় নে সেইটো সঁচা কথা গতিকে তুমি ধৰা এতিয়া কৰি আছা তুমি এতিয়া গম পাইছা ন বোলে এনেকে তেনেকে কৰিলে মোৰ এনেকুৱা এখিনি হয় এতিয়া তোমাৰ মন আগুৱাই গুৱাই গৈ থাকিব হয় নে নহয় আচলতে চাকৰিটো মানে কিয় কিছুমানে অ চাকৰিটো বেছি হেৰি কৰে কিন্তু চাকৰিটোতকে মোৰ মতেদি এনেকে কৰিলে তুমি নিজৰ ইচ্ছা মতে আজি তুমি বোলে ব'বলে মন যোৱা নাই ম আজি নবওঁ গাটো বেয়া কিন্তু চাকৰিটো
তুমি যাবই লাগিব ৰ'দ বৰষুণ কথা নাই এতিয়া আজি ৰ বৰষুণ দি আছে কাপোৰখন মন যোৱা নাই মই কাপো নব মই বেলেগ এটা কাম উলিয়াই লওঁ।
কাম উলিয়াই ল তেনেকেও পাৰি।
গুঠা কাম খিনিয়ে কৰিলো বৰষুণ পৰি আছো। ছে।
আহ অ একদম সঁচা কথা।
হাত চিলাই কাম কৰিব মন গৈছে মই হাত চিলাই দি। কিবা ৰুমাল চুমালত বা তেনেকৈ কৈছোঁ।
চিলাই পৰা হেৰি কৰিবচোন এম্বৰাং চেম্বৰেং তেনেকে। ও যদি কৰিব পাৰে অকমান।
অঁ তেনেকা পাওঁ পাৰোঁ বাৰু, অঁ মানে নিজৰখিনি কৰি থাকোঁ ফেব্ৰিক কৰা।
ফেব্ৰিক কৰা ফেব্ৰিকতোতো বহু আজিকালি। বহুত মানুহে নিজে।
অ আগতে মই ঢেৰ বহুত মানুহক মই এনে কৈ কৰি দিলো ঘৰৰত। পৰিয়ালৰ। প্ৰথম শিকোতে তেতিয়া চখ টো বেছি লাগি থাকে। সোনকালে সোনকালে হয়, মানে কৰিবলৈ মন গৈ থাকে তেতিয়া ইখনৰ পিছত। সিজোৰ, তেনেকে দি থাকে সি। কৰি কৰি দি থাকোঁ আৰু।
বহুত মানুহে গৈছে ফেব্ৰিকতো ম মইো কৰিছো মই এয়া। এতিয়া নহয় মই, এ দহ বছৰ মানৰ আগতে কৰিছিলো। ফেবিক, তেতিয়াই ফেবিক কৰিলো তাৰপিছত তেতিয়া খুব। পিন্ধিলো। এ এতিয়া মন নোযোৱা হ'ল।
আমাৰ কলেজত যেতিয়া পঢ়ি আছিলোঁ। তেতিয়াই ঢেৰ কৰিলোঁ, কলেজ। সেইৰি বন্ধক।
এ তেতিয়া তেতিয়া মানে এনেও থকা যছো। ছোৱালী অৱস্থাত এনে থাককা যায় যে থকা সময় খিনি সৌৰৱ ফুল এটাকে আকো, কিবা এটাকে কৰোতে ন। কিবা এটা মন যায় নহয়।
এনে থকা সময়খিনিয়ে মানে, কিবা এটা কৰি থাকিব মন যায়। এতিয়া কামৰ ভেজাল বহুত বাঢ়ি গৈছে আৰু।
এতিয়া এতিয়া সংসাৰ বঢ়াৰ পিছত ন তাতে আমি এতিয়া বোৱাৰী মানুহ এতিয়া কৰো বুলি যিকোনো এটা কাম কৰিব নোৱাৰো কিবা এটা কাম উলিয়াই ললে সেইদিনা আহিব আলহী হি আকৌ থাকিব কবালে কেনিবা যাব লগীয়া নগলে নহবহে সেইটো কাৰণে
জনেকে
তাৰ মাজতে যিখিনি সময় পাও মো কিবা কিবি কৰি থাকো যিখিনি সময় পাওঁ তেনেকেই কৰি থাকো কিন্তু কাপোৰ বোৱা মোৰ মানে সুবিধা টো নাই সেইটো কাৰণে মানে কাপোৰ বোৱাটো কৰিব পৰা নাই বাকী সেইখিনি ময়ও কৰি থাকো মাজে মাজে
অ কৰি থাকিব লাগে এনেই থকা সময়খিনি
কিয় আৰু এনেই থাকিলে কি হয় মনবোৰ বেয়া লাগে
বেয়া লাগি থাকে কিবা এটা কৰি থাকিলে মনটোও ভাল লাগি থাকে ব্যস্তও হৈ থকা যায় সময়খিনি কেনেকৈ গৈছে গম পোৱা নাযায় অঁ তেনেকেই
কামত লাগিলে ছোৱালীক স্কুলৰ পৰা আনিবলৈ ৰৈ যায় সময় খিনি গুচি যায়গে যে
মোৰ কেতিয়াবা তেনেকোৱা হয় সময় হৈ যায়গৈ আকৌ অকণ সময় বোলো ফোন অঁ ৰৈ দিবলগীয়া হয় আৰু ল'ৰাটোক আনিবলৈ
এতিয়া মানে সেই আও উম ইহঁতৰ পৰীক্ষা হৈ গ'ল নে নে শেষ
অ পৰীক্ষা হৈ গ'ল
হৈ গ'ল ন আমাৰ আকৌ ইহঁতৰ হৈয়ে আছে আকৌ শেষ হৈ আকৌ ক্লাচ আৰম্ভ হ'লে
অ বিশ তাৰিখে শেষ হ'ল
অ অ এতিয়া সেই গৰম বন্ধলৈকে এইকেইটা দিন
অ হেৰি গৰম বন্ধ দিয়ালৈকে
উম আমাৰো ইহঁতৰ পৰীক্ষা শেষ হোৱা নাই শেষ হ'ব আৰু শেষ হোৱাৰ পিছত ধৰ হেৰি আকৌ কেইদিনমান খুলিবগৈ চাগে আকৌ সিহঁতৰ কাইলৈ শেষ হব নহয়
অ খুলিব এই জুন মাহটো জুলাই পা পাঁচ তাৰিখ মানৰ পৰাহে গৰম বন্ধ দিব
তাকে মোৰ মতে দি এ হেৰি জুলাইত গৰম বন্ধটো নিদিয়ে এতিয়া চোৱা বৰষুণ আৰম্ভ হৈয়ে গ'ল হয়নে জুলাইত বন্ধতটো নিদিব এইবিলাই আগষ্ট পোন্ধৰ তাৰিখ মান পা দিব লাগে। সেই কেদিন তেতিয়া সে গৰম টো বেছি হৈ গৈ
এই এতিয়া জুলাই মাহটো বৰষুণেই ঠাণ্ডা ঠাণ্ডাকৈ যাবগৈ এতিয়া আৰম্ভ হৈছে নহয় আও
তাকে বৰষুণৰ আৰম্ভ
স্কুল যাবলৈ সময় হ'ব সেইখিনি সময়তে বৰষুণ পৰিব।
তাকে আৰু গপ গোপনি আগষ্ট মাহত গপ গোপনি গৰমতটো আহিবহে ন উম উম তেতিয়াহে বন্ধ দিব লাগে আৰু জোতা মোজা ল'ৰা ছোৱালী স্কুলত গৈ কষ্টও পাই দিয়াচোন
অ আমাৰ ইহঁতৰ আকৌ জোতা সলনি চে চেডেল দি দিছে বাৰু গৰম দিনকেইটাত বেছি গৰম হ'লে চেডেল দিছে।
চেনডেল দিলে তেতিয়া ভাল পাম
ভাল অ ভাল হয় তেতিয়া উম নহ'লে গৰমত কষ্ট হয় নহয় সিহঁতৰ
উম উম
চেণ্ডেল দি দিছে আকৌ গৰ গমাই বনাই কৈ আজৰি ৰাতিপুৱা সিহঁতক খোৱাই বোৱাই পঠিয়ালোঁ। এতিয়া লাহে দিয়ে বনাম আও আহিব পাওতে দেৰি হৈ যে স্কুল অ দুপৰীয়ালৈ আকৌ বনাম আউ
অ অ তাকে
তিনটামান বজাতহে আহি পাবহি
অ অ এ দেৰিকে বনালেও হ'ব
অ তেতিয়া লাহে ধীয়ে হ'ব। ব আউ সেইখিন
বাৰু হ'ব দিয়া ন পিছত ফোন কৰিম মই আকৌ অ মানে এই মানুহ এজন আহিছে। কি নহব হ'ব দিয়া অ অ হ'ব দিয়া অ